হেল্ল',
কোৱা কি কৰা?
আছো এনে তুমি?
মই ৰৰুমতে বহি আছো শুই আছো কিবা খাই আছো। ভাত খালা।
উম, ভাত খাইছো চাহ খালো অলপ অকত
উম, মই ৰাতিপুৱা উঠি কেনে তোমাৰ সেই খালো কল খালো আকৌ তোমাৰ অলপ পিছত গাখীৰ খালো। ভোক লগা নাছিল পিছত ব বহু সময় কিবা এটা টিউশচনৰ কিবাক কাম আাছিল কৰিলো কৰি কিনে সেই কল আকত খালো খাই কেনে ভাত বনালো।
অ, তুমিয়ে ভাত বনোৱা ন।
অ, কোনে বনাই দিব মই অকলে নহ এতে।
অ, হেৰি কত যোৱা নাই বাহিৰত।
এতিয়া নাযাওক ৰাতি তোমাৰ নটা বজাত যাম জিমত যাম।
অ - অ এ মই এনে বাহৰে গৈছিলো অলপ। কিমান বজাৰ কৰিব।
কৰিলা কি- কিবা কিনিছা তোমাৰ কাৰণে?
অ - অ। অ, এনে কিবা অলপ কাপোৰ আনিলো আৰু অলপ সেই ফল মূল আনিলো কিবা। আবৰিনে
অ, ত, তুমি কি ফল বহুত ফল পোৱা নেকি আৰু খাব লাগে কি কাৰণে তোমাৰ বডিত মান সেই নাই আৰু খাই কেনে অলপ উম, তাজা হোৱা। পানীখিনি বেছিকৈ খাবা। তোমাক ক'লো মেডিচিন খাবা তুমি কিয় নোখোৱা।
খাইছো মেডিচিন। দিছিল ডাক্তৰে লিখি দহতামান খালো ভিটামিন বি কমপ্লেক্স।
ভিটামিন বিগ কমপ্লেক্স
উম, খাইছো দচটামান খালো।
দস্তা খালা।
উম,
কিয় এতিয়া ভাল পালা নে নাই।
পাইছো কিন্তু সেই দিনা অলপমান বেছি আহিছিল ডক্টৰ দেখালো তাৰ পিছত এনে ফল মূল খাব দিছে আৰু।
তে তুমি খাই আছা নে নাই।
উম, খাই আছো।
কিমান ফল খালা বহুত খালা ন।
নাই ইমান খাব ইচ্ছা নাযায় আৰু। কিবা খেজুৰ থাকে ৰুমত বা ডেইলি এটা এটা সেই খাও কণী খাও। আৰু খেজুৰ খাও এই ক'ল খাও। আপেল চাপেল ইমান নাখাও আৰু।
মানে তুমি শকত হৈ কিনি এৰিবা ন।
শকত হোৱাৰ কাৰণে নহয় মানে। এ গাটো দুৰ্বল লাগিছিল সেইকেইদিন সেইকাৰণে
কিয় মানে তুমি খোৱা পানী কেনে খাও দুৰ্বল লাগিব ন বহুত।
উম, হোষ্টেলত থাকো না ভাত পানী ইমান খাবা ইচ্ছা নাযায় খালি ডালি দি ভাত দে।
তুমি - তুমি কাম কৰা তুমি মোৰ লগত উলাবা হা। আমি শ্বিলং ঘূৰিম মিজোৰাম ঘূৰিম। ত্ৰিপুৰা ঘূৰিম, আকৌ মেঘালয় ঘূৰিম।
কি ভাল?
তুমি যদি উম। হাজোৰ পৰা শ্বিলঙত যাব খোজা, ভালকে এক্সপ্ল'ৰ কৰিব খোজা। তুমি প্ৰথমত কি কৰিবা আ, তাৰ পৰা হাজোৰ পৰা গাড়ীত উঠি কিনে আ, জালুকবাৰীলৈ আহিবা তাৰপৰা তাৰপৰা তুমি খানাপাৰাত আহিবা। আহিবা মানে তুমি অকলে নাহিবা লগত কেইটামান ফ্ৰেণ্ড লৈ আহিবা। আহিকিনে তাৰপৰা উঠিলা গাড়ীত, উঠি কেনে তুমি এ হাজোত হাৰে তোমাৰ শ্বিলঙৰ যিটো সেই আছে পুলিচ বাজাৰ বুলি কয়। তাতে গ'লা তাৰে লোকেল উম তাতে ৰাতি তুমি সন্ধিয়া সময়ত পালা অ বজাৰ চজি কৰিব লাগে কৰিলা ৰাতি তুমি তাৰে মানুহৰ লোকেল খোৱা খালা খাই কেনে ৰাতি তুমি তাতে কিবা হোটেল এটা এখন বুক কৰিলা গোটেই কেইটাই মিলি কেনে। অ' ৰাতিটোত তুমি তাত থাকিলা আহ ৰাতিটো এনজয় কৰি কেনে ৰাতিপুৱা উঠি তুমি তাৰ পৰা লোকেল টেক্সি বা লোকেল বাইক লোৱা কেইটামান তোমালোকৰ যিমানজন যোৱা সেই হিচাপত লৈ লোৱা লৈ কেনে তোমালোকে ওলাই যোৱা এ দাউকিৰ পিনে আৰু তোমালোকে মেক মেঘালয়ৰ লোকেল যিবিলাক গাও আছে মানে লোকেল মানে বেলেগ হয় তুমি সেইবিলাক সেইবিলাক এক্সপ্লৰ কৰা তে তোমালোকে অৰিজিনেল যিটো তোমাৰ এই শ্বিলং আছে এইটো উম মানে মেঘালয় আছে এইটো তুমি এক্সপ্লৰ কৰিবা আৰু তোমালোকে অৰ্জিনাল তোমালোকে সেই টুৰিষ্ট ইটো চাব পাৰিবা।
অ', যাব লাগিব এ গৰমৰ গৰমৰ বন্ধত যাম। লাগিব লাগিব শ্বিলঙত যাম বুলি ভা ভাবিছো এই হেৰি যে আছে মিনিপেহেলগাম নে কি আছে শ্বিলঙত।
বুষ্ট ট্ৰেক বুলি কয় এইটো এইটো ট্ৰেকিং স্পেচ হয়। এতিয়া বুষ্টেকৰ এতিয়া চিজন চলি আছে ন।
অ, অ, অ।
তুমি কেনেকৈ যাবা বুল ষ্ট্ৰেকত এই হাফ এন আৱাৰ এই এক ঘণ্টা খোজকাঢ়িব লাগিব তাতে।
তাতে যাব ইচ্ছা আছে।
কাৰ লগত যাবা?
এ ফেমিলিৰ লগতো যাব ইচ্ছা আছে যাম আৰু ভাবিছো গৰমৰ বন্ধত যাম বুলি।
তুমি গ্ৰুষ্টকত যাব লাগিলে ন তুমি যাতে এণ্ট্ৰি ফিচ আছে। এণ্টি ফিচ কৰাব লাগিব তাৰপৰা ত দহ টকা পোন্ধৰ টকা ল'ব কাৰণ বাঁহৰ এটা সেই তোমাৰ লাঠি বুলি কয় লাঠি ল'ব লাগিব লগ কৰি কিনে তুমি ওপৰৰ পৰা সেইটো কৰে এইটো ট্ৰেক ট্ৰেকিং কৰি কৰি সেইটো তুমি পেলগাম বুলি যে মিনি পেহেলগাম উম, তাতে যাব লাগিব। এইটো ভাল লগা টাইটেনিক তাতে যাই কিনে তুমি যোৱাৰ সময়ত টাইম নালাগে বিশ মিনিট আধা ঘন্টা এক ঘণ্টা লাগিব আহটা সময়ত বহুত টাইম লাগিব। সেই কাৰণে ওপৰত উঠিব লাগিব ন চিৰি বগাই বগাই
হম, হম,
েই প নাৰ্বছ
অ সেই খোজকাঢ়ি যোৱাটোয়ে সেইটোয়েই তো অলপমান তেল আৰু- ইমান খোজ কাঢ়িব নোৱাৰি নহয়। হ'লেও চাব ইচ্ছা আছে জাগা কিটা ভাল লাগে চাই কিনে মোবাইলত চাই নহয় ভাল লাগিছে সেইকাৰণ যাব ইচ্ছা আছে
উম, তোমালকে বাইক লোৱা বা কি কৰা মোক কবা মোক ক'বা মই লৈ যাম আৰু শুনা তাতে ট্ৰেকিং কৰি কেনে সেই তোমালোকে সেইদিনাখনে গুৱাহাটীৰ পিন্ ঘূৰি নাহিবা তাতে থাকিবা কিহনে সেইদিনা তুমি ট্ৰেকিং কৰি আহোতে ভাগৰ লাগিব গাটো বেয়া লাগিব ত' তোমালোকে ট্ৰেকিং কৰি কেনে টো শ্বিলং আহিবা তাতে আহি কিনে লোকেল মানে যিবিলাকৰ থলুৱা বুলি কয় শ্বিলঙৰ অ তুমি তাতে সেইবিলাক ত লোকেল খোৱা বস্তু ভালকে খাবা। খাই কেনে ৰাতি শ্বিলং বুহুত ঠাণ্ডা হয় বহুত ঠাণ্ডা হয়। ত তোমা উ তোমালোকে ৰাতিটো তাতে শ্বিলংত ভাল এখন হোটেলত ৰৈ কেনে আহ, থাকি যাবা। আকৌ তোমালোকে নেক্সত দিনাখন এটা কাম কৰিব পাৰা তোমালোকে চেৰাপুঞ্জি যাব পাৰা চেৰাপুঞ্জি চিনি পোৱা চে
যি একবাৰ মই গেছিলো বহুত দিন আগত মনত নাই ই মানে সেই কিন্তু ভাল লাগিছে চেৰাপুঞ্জী
উম, মৌচিন নাম, নাম শুনিছ। মৌচিন নাম চেৰাপুঞ্জী
নাই, নাই,।
ভাৰতৰ ভিতৰত আটাইতকৈ তোমাৰ সেই পানী পৰা অঞ্চ কোনখন মান নে পানী যত বৰষুণ বেছিকে পৰে বছৰৰ বাৰ মাহে বৰষু দি থাকে চেৰাপঞ্জী মোচিনৰাম তাতে, তাতে উ মানে তোমাৰ এনেকুৱা হোৱা ন গোটেই বছৰতে মানে বৰষুণ দি থাকে অফালৰ পৰা
আহ,।
শ্বিলংবালা শ্বিলংৰ আৰু আৰু তাইযে গুম ছুম শুনা পাইছো ন নাই গম পোৱা নাই মই উমৰাংচু চিনিপোৱা
উৰাংছু এনে নাম শুনিছো। আহ। তাতে যাওৱা নাই কিন্তু। এই মানে ঘৰৰ মানুহ ইমান টাইম নাপায় না কাৰ লগত যাব খুজিছো।
ডিমা আছাওঁ তোমাৰ দিছ হয়টো অসমতে বৈত পৰে।
উম উম এ এটা ফোন আইিছিল ফ্ৰেণ্ড এটা ফোন মাৰিছিল।
উম দে তুমি কাম কৰিবা তুমি গুৱাহাটী পৰা ট্ৰেইন ল'বা লৈ কেনে তুমি ডাইৰেক্ট হাফলঙত যাবা নিউ হাফলং ষ্টেচন যিটো তোমাৰ একেবাৰে পাহাৰত মাজত অৱস্থিত। তুমি মেঘবোৰ চাৰিপিনে দেখা পাবা তোমাৰ পিছি পিনে ঘূৰি আছে, তৰিবলৈ ঘূৰি আছে এনেকুৱা তাতে গ'লা তাতে যাই কিনে তুমি এদিন মজাকে তাতে থাকিবা। বা তুমি অটো টেক্সি লৈ কিনে যাব পাৰিবা নহলে তুমি অ হাপ হাফলঙৰ পৰা তুমি ট্ৰেইনত উঠি কিনে আকৌ তুমি তাতে যাবা এ মাহুৰ যাবা। মাহৰুৰ পৰা তুমি আকৌ তাৰ পৰা তোমাৰ এৰ চিলাইকিৰ ভিলেজ বুলি কয় তাতে তোমাৰ অটো এখন ল'বা। ন দুশ টকাও লব ন তাতে লৈ কিনে তুমি ওপৰত উঠিবা, কিন্তু এটা কথা মনত ৰাখিবা চিলাই লোকেল ভিলেজ যোৱাৰ আগতে পি পিল ক সেইটোোক পিলাকলত তোমাৰ দুজনৰ কাৰণে দুশ টকাৰ ৰেজিষ্ট্ৰন ফিজ লব। তাতে বেৰিষ্টে কৰি কেনে আহ তুমি এখন বাঁহৰ সেই লাঠি ল'বা ল লাঠি লৈ কিনে ওপৰত উঠি থাকিবা কিন্তু যোৱাৰ সময়ত তুমি পানীৰ বটল এখন ল'বা আৰু ভালকে খাই যাবা ত তুমি মানিলো ৰাতিপুৱা আঠাত গৈছ তুমি পাওতে বত ৰাতি অ', ভাটিবলা তোমাৰ তিনটা বাজিৱ তুমি কি কৰিবা তুমি আধা ৰা তুমি দোকান পাবা আৰু তাতে আকৌ নতুন এখন ৰেল ষ্টচন পাবা মান তছ দুখন ৰাস্তা আছে এখন আছে তোমাৰ পিপিলকুল ভেজ আৰু এখন আছে তোমাৰ এই উ তোমাৰ তুমজাং ভিলেজ পিকত তুমিতটো বহুত অল পৰা গৈছ যিহেতু মানে বহুত তুমি ভাগৰ লাগিব চ' তুমি পিলকুলজ যাবা তুমি তাতে আকৌ দুশ টকা তোমাৰহে কাটিব লাগিব অ', তোমাৰ এ উ গাঁৱৰ কাৰণে ৰেষ্ট্ৰিকচন কাটিব লাগিব ন ফিজ আছে তুমি সেইটো সেইটো তুমি ফিজ লৈ কেনে তুমি আকৌ কিবা যদি খোৱা খাব পাৰিবা তাতে হোটেল এখন আছে আৰু যদি নোখোৱাা তেতিয়াহ'লে তোমাৰ সেই ডাঙৰ, ডাঙৰ গছ আছে গছৰ তলেদি সৰু সৰু ৰাস্তা সফালে দি তুমি লাহে, লাহে, লাহে, লাহে কৈ যাই কিনে আহ বগাই, বগাই বগাই, বগাই তুমি গাঁৱত যাব লাগিব গাঁৱৰ মানুহ বিলাক ইমান ভাল ন বহুত ভাল লগা একেবাৰে ওৱেলকামিং মানুহ য তাতে তুমি এখন কেম্প পাবা তুমি চাৰিশ পাঁচশ টকা থা পিবা' তাতে তুমি কেম্পত তুমি নিজৰ বেগ বেগ যিখিনি বস্তু চ ৰাখি কি সিহঁতক পইচা খিনি দি কেনে তুমি ৰাতি খোৱাৰ কাৰণে ব্যৱস্থা কৰি কেনে তুমি তাৰ পৰা আকৌ উঠিব লাগিব মৰাং তোমাৰ সেই তুমজাং পিকৰ যিটো ৰাস্তা যাব লাগিব তাৰ মানি‌ লোৱো এক কিলোমিটাৰ হয় তাতে তুমি গ'লা আহ তাই কেনে তুমি চ বহুত, বহুত কষ্ট হয় তুমি গোটেই দিনটো খোজকাঢ়ি খোজঢ়ি কষ্ট নহ কি হ'ব
অ', সেনেকি উঠিম ইমান দূৰ
তুমি তাৰতে ব'লা তুমি ওপৰতৰত যা ই কেনে তুমি যদি সন্ধিয়া সময়ত যোৱা তেতিয়াহ'লে তুমি চানচেট দেখা পাবা আৰু যদি ৰা তি পোৱা বাা তেতিয়াহ'লে তুমি সেই দেখাবাবা তোমাৰ সূৰ্য উঠাৰ দেখাবা তোমাৰ ভাল লাগিব তুমি কোনটো চাই ভাল লাগে তোমাৰ কোনটো চ বেছি ভাল লাগিব তোমাৰ চান নে চান ম বেলটো
নাই, নাই বেলা দুবি যোৱা টো বেছি ভাল লাগে
সেইটো বেছি ভাল লাগিব ন চ তুমি, তুমি তেতিয়াহলে তুমি ভাটিবেলা তাতে যাবা দুবাৰ সময় তোমাৰ বেলোত দুবাৰ যেয়া কাম এইটো তুমি চাবা চাইি কিনে তাৰ পৰা তুমি বেলা দুবাৰ লগে গুচি আহিব লাগিব নহ'লে মাৰ পৰা আকৌ তোমাৰ চল্লি মিন ফ চল্লিশ মিনিট লাগিব তোমাৰ তোমাৰ সেই কেম্প কেম্পত আহোঁতে তুমি যো তাৰ পৰা জল্দি আহিব লাগিব বুজি পালা ত' তুমি কেম্পত আহি কেনে আহ ৰাতি তুমি সিহঁতক যে ভাত বনাব দিছা তুমি কি ভাত খাবা চিকেন খাবা নিৰামিষ খাবা সেইটো তুমি ক'ব লাগে তুমি চব পাবা চিকেনে পাবা নিৰামিও পাব পা চব পাবা তম তোম কি খাই ভাল পা তুমি
মই চিকেন খাই পাও, নিৰামিষ সাতোৱে
তেনে ভাল পোৱা
আ', নাই ইমান ভাল নাপাওঁ, মাছটো ইমান বেছি ভাল নাপাওঁ
মাছ ভাল নোপোৱা
ভাল পাওঁ খাই কেনে আৰু এনে উম
তুমি তাতে ক'লা লোৱাৰ পিছত সিহঁতে তোমাক আহ সুধিব চিকেন খাবা নে ভেজ খাবা তুমি ক'বা চিকেন খাবা খোৱাৰ পিছত ন যিহেতু তোমাৰ তোমাক সেই বুলি ক'ব উ যদি তুমি চিকেন খোৱা তোমাৰ পৰা ল'ব তোমাৰ থ্ৰী ফিফটি আৰু যদি ভেজ কোৱা নিৰামিষ তোমাৰ পৰা লব টু ফিফটি